হেল্ল'। অ শুনিছো। তুমি শুনিছা?
অহ শুনা পাইছো দিয়া। এনে
অ'হ। এই মই এনে হে ইনষ্টাগ্ৰাম ফেচবুক সেয়াই কৰি আছিলোঁ তাৰ পিছত ভাবিলো তোমালে বোলো ফোন এটা কৰো এনেহে আ আছো। কি কৰি আছা বোলো খবৰ-খাতি লওঁ তাকে আজিকালি ইনছ ইনষ্টা -চিনষ্টা একদম ফেচবুক স্পেচিয়েলি চাব
নোৱাৰি- নোৱাৰি। ময়ো তাকে এনেই বাগৰি- বাগৰি ফেচবুককে চাই আছিলো বাৰু।
উম একদম কি চাবা আৰু চবে যি ভিডিঅ' বনাই থাকে আজিকালি চবেই একদম ভিডিঅ' বনোৱা হৈছে।
ঘৰত কোনোবা মাংস বনালেও ভিডিঅ বনাই দিয়ে।
অ'। যি বনাই ৰাতিপুৱা। ৰাতিপুৱা চাহকাপ বনালেও একদম ভিডি- দিঅ' বনাই দিব। কি ভাজি বনালেও ভিডিঅ' বনাই দিব মাংস বনালেও ভিডিঅ' বনাই দিব। ক'ৰবাত যদি বিয়া খনো খাব গৈছে। সেয়াও ভিডিঅ বনাই দিব।
মুঠতে মানে দিনটোত যি কৰে চব ভিডিঅ'
সব আপডেট দি থাকে আজিকালি মানুহৰ খবৰ লবলৈ ফোন কৰিব নালাগে
নালাগে আৰু কোন ক'ত গৈছে কত আছে সেইবিলাক গম ল'ব দক।
উম একদম ফেচবুকটো খুলি চালেই হ'ল আৰু গমেই পাই যাবা অ মোক মানে অমুকত গৈছে উম আৰু বোলে কোনে কি খাই আছে সেয়াও পাই থাকে।
কোনে কি খাই ভাল পায় কোনে কি খাই বেয়া পায় ক'ত যে ভাল পাই।
উম বহুত কিন্তু বেলেগ হৈ গ'ল দেই আজিকালি বাৰু মানুহ বিলাক চচিয়েল মি দিয়াই কিন্তু মানুহৰ লাইফ
কিছুমান অ কিছুমান ক্ষেত্ৰত ভাল হৈছে কিছুমান ক্ষেত্ৰত বহুত বেছিয়ে বেয়া হৈছে।
বহুত বেছি বেয়া হৈছে উম কিছুমান ক্ষেত্ৰত এতিয়া বাৰু কিছুমান ক্ষেত্ৰত ভাল হৈছে কাৰণ কিছুমানে ভাল ভাল কন্টেন্ট বনাই কিবা এটা নিজে বনাব জানে মানে হাতৰ কিবা বিদ্যা যে সেইটো আকৌ শিকায় ভিডিঅ' থোৱেদি তেনেকে তেনেকে বহুত মানুহে নিজ বনাইছেও শিকি শিকিছেও এতিয়াতো এতিয়া আজিকালিটো দেখিছাই একদম কৰচট বিলাক ইমান হেৰি হৈ আছে এই যে উলে চুলে দি যে বনাই সেইবিলাক উম প্ৰত্যেকটো বস্তু সেইটোওটো কিছুমানেটো অনলাইনৰ পৰাই শিকিছে বেলেগক দেখি ইনসপায়াৰ্ড হৈছে ইনকাম কৰিবলৈ সেনেকে কিন্তু ইনকাম কৰিব পাৰিছে কিন্তু বহুতে কিন্তু বহুত বেয়া কথা
অ বহুত কিছুমান চাবাচোন আজি আজিকালি ল ল'ৰা ছোৱালী মানে ডাঙৰ বিলাকেও মোবাইলটো পালে সেই ফেচবুক টো চালে বুলি আৰু কেনেকে ঘন্টা ঘন্টা পাৰ হৈ যায় গমেই নাপায় আৰু ভাল কামত ব্যৱহাৰ নকৰে হয় ন ভাল বস্তু ন
ভাল বস্তু নাচাই সেই সৰু ল'ৰা ছোৱালী বিলাকে অ সৰু সৰু ল'ৰা ছোৱালী বিলাকে কে দুষ্টামি বোৰ শিকিছে বেয়া বেয়া মানে। বেয়া সেনেকুৱা দুষ্টামি মানে। কেনেকুৱা আৰু দুষ্ট বোৰ আৰু ক কিবা ধৰি লোৱা
কাক কেনেকুৱা বেয়া কমেণ্ দিব লাগে সে লাগ দিয়ে ন?
কমেণ্টটো বাৰু, সেইটো বাৰু, আমাৰ নিচিনা মানুহ বিলাকে বাৰু কৰে কাৰণ অকনমান ডাঙৰ ন বা আমাৰ কে অকন সৰু চামৰ যোনে পঢ়িব জানিব জানে আৰু। এ ধৰি লোৱা তিনি চাৰি বছৰ ল'ৰা-ছোৱালবিলাকক দেখিছা আজিকালি কি আচৰিত-আচৰিত কাম কৰি থাকে কি কটা ক'ত কি বস্তু লুকুৱাব, কি কৰিব সেইবোৰ একচুৱেলি সিহঁতে চাবাচোন ভিডিঅ'বোৰ চাই থাকে।
সেইটোয়ে আজিকালি এই মানুহ ভিদি- আমি যে ভিডিঅ' বিলাকত চব দেখুৱা ন ঘৰৰ ৰুম এইবিলাক দেখুৱাৰ পিছতে এইবিলাক চোৰ বিৰাট হৈ আছে চাবাচোন?
অ', দেখি যায় ন?
আমি আমাৰ নিজৰ কি গহনা-পাতি আছে, ক'ত কিটো আমি ৰাখিছো, ক'ত পইচা আছে লকাৰৰ চাবি আমি ক'ত থও আমি আচলতে নিজে এটো ফেচবুকত মানে দেখুৱাই দিওঁ ন ভিডিঅ'ত।
অ', নিজে উম আমি নিজে যে মানে চব দেখায়ে দিওঁ মানে।
সেইকাৰণে মানুহ মানে সেইবিলাকত অকণ সাৱধান ধান হব লাগে।
অহ। এ তাকে আৰু তাকে ফেচবুকতো চাই আছিলো, চাই-চাই কেতিয়াবা খং ও উঠে। ইমান ফেচবুকতে তোমাৰ ফেচবুকত ভিডিঅ' বনোৱা সেই ভাল ভালকেইজনী আৰু যোনকেইজনী মানে এতিয়া অকণমান ফেমাছ দেখি সিহঁতৰ মাজতে কাজিয়া দেখিছা ইজনীয়ে সিজনীক ঠাট্টা মচ কৰা-কৰা সিজনীয়ে সিজন
এ অকমান মানে ওপৰতে উঠাৰ পিছতে ইজনী সিজনীক আহিয়ে যায় আৰু।
এজনী যদি হৌ আপাৰৰ হয় এজনী লোৱাৰাৰৰ হয় কিমান দূৰত সিহঁতে আজিলৈকে মানে ফন্টা-ফণ্টি দেখা পোৱাও হোৱা নাই তথাপিতো কাজিয়া লাগি থাকে। সেয়া সেবো চাবলৈ মন নাযায় কিন্তু কেতিয়াবা ধৰি লোৱা কিব বনোৱা বস্তু স্তু-চস্তু দিলে মানে
অ', সেনেকুৱা বিলাক মানে অকমান চাই শিকিবলৈও মন যায় বোলে কেনেকে বস্তুটো বনাইছে।
কালি ভাল হৈছে। ধৰি লোৱা এতিয়া অফিচ কাছাৰী কৰা মানুহ মানুহৰ কাৰণে, এতিয়া মোৰ নিচিনা মানুহৰ কাৰণে আজিকালি টিফিন চিৰিজ বোৰ দিয়ে ন, টিফিন বোৰ অঁ চাইও ভাল লাগে দেই। টিফিন বোৰ মানে নিবলৈ সুবিধা হয় মানে কেনেকে আৰু ল'ৰা ছোৱালী হ'লেও মানে সদায় সদায় একেটা বস্তুকে খাব মন নক কৰে ন, ত' সিহঁতৰ লগত দিলে তেতিয়া সেইবোৰ চালে সিহঁতকো তেনেকৈ বিভিন্ন বস্তু দি পঠালে, সিহঁতেও তানে টিফিনটো শেষ হয় আৰু। সেইবোৰ কিছুমান মানে ভাল হৈ আছে
অঁ সেইবিলাক ভাল হৈ আছে, সেইবিলাক কৈ থাকিলে বাৰু একো নাই নহয়, সেইবিলাক আকৌ সৰুৰ পোৱালিয়ে চালেও কোনো কথা কথা নাই, সিহঁতেও এটা শিকিব।
ছচিয়েল মিডিয়া থ্ৰুৱেদি গান বনাই কৰি এইবিলাক আমাৰ ধৰি লোৱা অসমীয়া ক খ গ ঘ কে শিকালে, এ বি চি ডি কে শিকালে সেইটো পা শি
অঁ সেইটোও ভাল, সেইটোও মানে কিবা এটা কামত আহে।
অঁ, কিন্তু কিছুমান ভিডিঅ' এতিয়া এনেকুৱা বনাই, এই বাইকৰ চাইলেঞ্চাৰত শিলগুটি সোমোৱাই একদম ষ্টাৰ্ট দি দিয়ে, উৰি যায়, ঘৰতো কৰে আকৌ কৰি সেই সেনেকুৱা
হয় নেকি।
উম মোৰ আমাৰে ভাগিনতাই আমাৰ মোৰ স্কুটিখনত তেনেকে সুমোৱাই দিলে। তাৰপিছত দেউতাই কি কৰিছ সুধোতে দেউতাক কৈছে তুমি ষ্টাৰ্ট দি দিয়াচোন উৰি যাব শিলটো। তাৰপিছত দেউতাই ষ্টাৰ্ট দি দিলে হয়, এটা শিল তোমাৰ উৰি সঁচাকে গ'ল। কিন্তু দুটামান মানে একদম পোৰা বহুত দূৰলৈ সোমাই গ'ল মানে।
অঁ সি মানে সৰহকে সোমাই দিলে চাগে।
দুটামান মানে দূৰলৈ সোমাই গ'ল, তাৰপিছত চাইলেঞ্চাৰডাল এটা ভাজ আছে যে মাত দি থাকে দোকানত দেখালে সিহঁতে ক'লে নাই এইটো মানে-মানে গেৰেজত দেখালে আৰু। কৈছে এইটো ওলাব নোৱাৰিব এই টো ওলালে কাটিব লাগিব, তাৰপিছতে আকৌ চাইলেঞ্চাৰ প পাইপ কাটি শিল উলিয়াই আৰু জ্বালাই কৰিছে।
অঁ, ঘটনা কৰিছে মানে ফেচবুক চাই।
অঁ হ, সেই অকমান কামটোৰে ভাবাচোন সিটো ইনেহে কৰিছিলে ফেচবুক কতে দেখাই দিয়ে উৰি যায়, কাৰণ-কাৰণ সেইবিলাক নহ ডাঙৰ ডাঙৰ লৰাবিলাকে কয় সিহঁতে ইমান দিপ সোমোৱাই নিদিয়ে ন ভিতৰলে ওলাই গুচি যায় উম ত সৰু ল'ৰা ছোৱালী সেইফালে নাজানে পুৰা সুমোৱাই দিলে
তাকে এটা দুটামান মানৰ মানুহ ভালকে সোমোআয় দিলে
সোমাই লয় ভাবা চাইলেনঞ্চাৰ কাটি দিবলগীয়া হয় গৈছে ছে উম সেইবিলাক মানে বেয়া শিক আৰু বহুত বেয়া অ সেইবিলাক এতিয়া বাৰু টো আমাক ঘৰৰ আছিলে বাৰু আমি অ কেতিয়াবা ৰাস্তাত ৰখি দিও এক চাইকত যদি সোমোৱাই দিয়েগৈ তেতিয়া
তেতিয়াই কথাটো আহ মানুহে ভাবিব কি ঘৰৰ মানুহে একো মানে হেৰি নকৰে শিকায়
তেওঁৰ আৰু ধৰি লোৱা আজিকালি কিছুমান মানুহ এনেকুৱা হৈছে মানে এনি টাইম হওক এনেকে নহকে মানে ফেচবুকটোতে মানে ইনকাম কৰিব পাম বুলি যি
যি দিয় নাভাবে় আৰু তোমাৰ কিছুমান ফটো এনেকুৱা মানে ফটো পজ যিবিলাক তমি ঘৰ মানুহ লগ পৰা একেলগ বহি
অ নোৱাৰি কাৰণ মানুহে মানে সেইটো ইজি ৱে হিচাপে লৈছে সোনকালে মানে ফেন বহুত মানে সেইবিলাক সেনেকুৱা মানে পৰিবেশটো একচুৱেলি বেয়া হৈ গৈছে সেইটোৰ পৰা আৰু বাকী বাৰু সি শিকিব লগীয়া বহুত আছে
আছে অহ
তেনে যদি তুমি এতিয়া চোৱা ভাল বস্তু যদি চোৱা এতিয়া যদি তুমি কিবা এটা বেমাৰৰ বিষয়ে যদি এটা আহিলে সেইটো যদি তুমি ভালকে চাইল নেক্স চাবা বিভিন্ন ধৰণৰ বি়ষয়
অ বহুত ধৰণৰ বেমাৰত মানে কি ঘৰুৱা ঘৰুৱা কি কি খাব লাগে গাঁৱলীয়া সেইবিলাক
মানে ধৰি লোৱা উম এতিয়া ধৰি লওক যেনেকৈ আইৰণ মানে এনিমিয়াতে হওক আইৰণ ৰিচ ফুড কোনবোৰ হয় মানে সেইবিলাক ধৰি লোৱা আহ আহিলে ধৰি লোৱা চালা কলডিল কিবা কিবি আহিলে আৰু সেউজীয়া শাক পাচলিতো সেইটোৰ পৰা আমি শিকিব পাওঁ ন অ সেইটো বা আমি জানি পাও সেইবিলাক ভাল
সেইবিলাক অ সেইবিলাক অৱশ্যে বহুত ক্ষেত্ৰত ভাল
আকৌ ধৰিলেোৱা চুলি খৰা কমিবৰ কাৰণে তেনেকুৱা কিছুমান আহিল থাকে ভাল মানে হবৰ কাৰণে মজবুত হবৰ কাৰণে উম চুলি নকৰিব কাৰণে তাৰপিছত ধৰি লোৱা এই আজিকালো ছোৱালী মানুহৰ চবতে কমন এটা বেমাৰ হৈছে পি চি অ' ডি অ সেইবিলাকৰ ওপৰতো ধৰি ললে কি এক্সাৰচাইজ কৰিলে
অ মইও দেখিছো বাৰু এইটো বহুতে কৈ চাকিবা বাটাৰফ্লাইজ
অ বাটাৰফ্লাই এক্সাৰচাইজ এটা আছে আৰু বহুত কিবা কিবি কিেল চিগ এনেকুৱা কি অ খোজ কাঢ়িব লাগে মানে ধৰা তোমাৰ আৰু কিছুমান আছে মানে এনেকুৱা কিছুমান আহে প্ৰেগনেটচি তাইমত কোনবোৰ একচাচাইজ ক কৰিব লাগে মানে টা মানে ভাল নৰ্মেল ডেলিভাৰী হ'ব ে বা প্ৰেগনেটচি হৈ যোৱা পা ব ল আকৌ নৰমেল ষ্টেটত ঘূৰী যাব ণে প্ৰেগনেট াই মানুহৰ বডি চে্জ ম ম ষ্টেটতূৰিব কাৰণেও কিছুমান একচাৰচাইজছে
অ সেইটো সেইবাক অস্থ ভাল সেইবিলাক মানে তুমি ডটৰ তাত নগলেও তুমি ৱাই চাই শ শাকিব পাৰা
অ শিকিব পাৰি মানে সেইবিলাক বস্তু সেইবিলাক ভাল কিন্তু এই এইবিলাক কিছুমান এনেকুৱা কিছুমান দি দিয়ে যোনবোৰ চাই মানে এতিয়া ধৰি লোৱা কিবা এটা বেয়া বস্তুৱয়ে দি দিলে সেইটো চাই শিকিলে মানে
অ সেইটোৱে
কৰিবলে সেইকাৰণে সেইবিলাক
মানে হে কিছু বহুত মানুহ চাবাচোন তুমি মোবাইলতটো চাই চাই বেয়া হৈছে আৰু বহুত মানে তাত উন্নতও হৈছে ভালো হৈছে।
ভালো হৈছে কিন্তু তুমি চাবা মানে হান্দ্ৰেদ পাৰ্চেন্তৰ ছেভেন্টি পাৰ্চেন্টে ইলজিকেলে থাকে।
আহ অ
এ হে মানে ভাল ভিডিঅ' মানে এতিয়া এনে ঘৰত কি কৰিলে কি নকৰিলে সেইবিলাকেই বনাই থাকে।
উ সেইবিলাক কিছুমান মানে বহুত মানে ভাল নালাগে।
ভাল নালাগে বা কাৰোবাৰ বিয়া এখনত গ'ল বোলে আজি বিয়াখনত গ'লো খাবলৈয়ে নিদিলে
অ সেইটো ভাল নালাগে ন। মানুহ ঘৰ বিয়াখন পাতিছে বিয়াখন কিমান কষ্টত পাতিছে। হয়।
অ মানে এনে মানুহ ধৰি লোৱা। এতিয়া আহিছে বহুত মানুহ হৈছে কিবা কাৰণত অকমান দেৰি লাগিব। পায়ে সেইটো আৰু দি দিলে সেই মানুহ ঘ এ প্ৰতি এটা বেয়া হে এটা আহি যায় ন সেইবিলাক মানে সেইবিলাক ভাল নালাগে আৰু তাকে সেইটোকে দেখি ক দেখিছে কোনোবাই তেনেকুৱা ভিডিঅ'তে বহুত ভিউজ সেইকাৰণে আকৌ চেইম টাইপৰ ভিডিঅ' কিছুমানে এনেই বনাই দিয়ে একচুৱেলী কথাটো সঁচা নহয়। কিন্তু এনেই বনাই
উম
তাৰ পিছত আপোনাৰ কোনোবাই কিবা এটা কথা লৈ পেলাই ইটোৱে সিটোক গালি দিব। সিটোৱে ইটোক গালি দিবহে এই বিলাক ভাল নালাগে আৰু
ভাল নালাগে সেইটোৱে
আৰু ইমান নিগেটিভ নিগেটিভ
উম সেইবিলাকতো চাবই নোৱাৰি
উম সেইটো কাৰণে ইমান চচিয়েল মিডিয়াই যিমান ভাল কৰিছে সিমান কিন্তু বহুত বেছি
বেয়াও কৰিছে অ
এতিয়া তুমি চাবা ঘৰত মানুহ এটা আহিলে আগতে মানুহে কথা পাতিছিলে বহি আজিকালি চাবা চবে অহ হেহে
মোবাইলটো লৈ লৈ ব্যস্ত পাহৰি থাকে
অ তাৰো মানে কাৰো লগত কথা পাতিব সময় নাই সেইয়াই আৰু তাকে ফেচবুকটো চাই চাই মই ভাবি আছিলো মানে
উম
তাকে মই ভাবিলো এনেই আছিলো
অ ভালে কৰিলা দিয়া বহুত দিন কথাও পতা নাই
দিয়া হ'ব দিয়া তেতিয়াহ'লে ন অ অ হ'ব দিয়া